হেল্ল',
হেল্ল',
অ, কি কৰি আছে?
শুনি আছো, এই গছৰ তলত বহি আছো।
অ',
আগফালে
অ, আমি পাছফালে গছৰ তল বহি আছিলো আমজোপা তলতে।
তাকে ৰ'দডাল ইমান ওলাইছে আৰু।
উম, আজি বৰ সঁচাকে ৰ'দ দিছে অ, এইকদিন পথাৰত থকা বতৰ দিছিলে আজি একেবাৰে
আজি একেবাৰে ৰডাল ওলাইছে আৰু।
উম, আবেলি কঠিয়া তুলিব যাব লাগিব।
আজি নৌবহতে ৰুইচে নহয় পাইছে।
অ, যে সিহঁতৰ বোকা দিছে হয় নাই।
উম, বোকা দিছে তে ৰুই আছে।
মই কথনি ফোন কৰিছিলো, ৰিচিভ নকৰিলা তাৰ মাক বোলো ববলৈ ফোন কৰিলো ৰিচিভ কৰিলা আপুনি তাত আছে নেকি সুধিবলৈা মায় বোলো এই তেহঁতৰ আজি বোকা দিছেনি। কেনে হলে মা আকৌ আছিলে আপোনালোকৰ
আমাৰ ঘৰতে।
অ, মই আকৌ গম নাপাও সেই থাক ক মই ভিতৰতে আছিলো শুই আছিলো মা ওলাই গুচি গ'ল, তাৰ পৰা উঠি আহি চাইছো দেখোন মানুহ নাই। বা-বা।
বহি আছা আৰু চিয়েল লাগিলে আৰু চিয়েল চাই চাই বহি আছা।
অ, তাৰ পৰা ববলে ফোন কৰি ৰিচিভ নকৰিলে পিছত মা অহা দেখি বোলো। কোন ফালে গৈছিলে সুধিছো তাৰ পৰা মই বোলো ববলে ফোন কৰিলো ৰিচিভ নকৰিলে। মায় বোলে ববো চাগে সেই সিহঁতৰ আজি বোকা দিয়া কথা আছিলে বোকা দিলে চাগে।
বোকাৰ দিছা তালাগৈ তাকে পাৰিছে বুলিহে ৰ'দ ডাল দিলে দেখোন থাকিব নোৱাৰি।
দিছা তাকে আহিব হ'ল আৰু। পা ইমান দেৰি হ'লেই হেৰি কি কয় এটাই বাজিব। হল এটা বাজিলে পুৰা এটা তাকে আহিব ইমান দেৰিলৈকে আছে এই চ ৰদত সিহঁত চাগে যোৱা দেৰি চাগে
যোৱা দেই সেই যে
হয়।
কি বুলি কয় উম, ব হাল ট্ৰেক্টৰ বোৱা বা দেৰি হৈছে। ক'ৰবাত বাই পেলাই দেৰিকে আহিছে সপাই তেনেকুৱা হ'ল।
অ, তাকে মই সেই পাৰ্চেল এটা অৰ্ডাৰ দি থৈছিলো, আজি অহাৰ কথা আছে এতিয়ালৈকে দেখোন অহাই নাই।
কি?
চেইন-চেইন।
পিন্ধা চেইন।
পিন্ধা চেইন।
অ, এডাল নে কেইডাল।
ডাল আছে ডাল হেনো মাক লাগে ঘৰ মাক
উম,
আ মায়ে মোক খুজি আছে। এশ ষাঠি টকা অফাৰ আছিলে, এনেই এহেজাৰ কেই টকা আছিলে।
উম,
তাৰপৰা এতিয়া অফাৰ দি অফাৰ দি আছিলে, সেইদিনাখন সেই সেইটো কি কয় এশ ষাঠি টকা। নে আশী টকা কিবা ধাবা পা সেই মায়ো গাই আছে বিয়ালৈ যাবলৈ চেণ্ডেল আহিব নে, আহিব নে আজি আক মেছেজটো আহিলে। কিন্তু সি ইটো পাৰ্চেলটো অ, আহাই নাই।
নাহিলেই হয় আৰু কাইলৈ
তাকে।
কাইলৈ বিয়া আজি নাহিলেও।
উম,
এনেকে ৰ'দ দিলে যাবি বিয়া খাবলৈ।
অ, তাকে এতিয়া মাৰ লগত পাতিছো মাহত যেনিবা টমটমত যাব। ম হাজি ন বা ত যাব মাহতৰ কব লগীয়া নাই সেইে যাব পাৰিব এতিয়া আমি বাই। তপা যাম ৰ'দৰ মুখ ৰ'দত কেনেকেনো যামোৰ
উম, তাকেহে। ভাল পাবিহত গৈ পেলাই ৰ'দত। গছৰ তলত বহি আছো বতাহ অকণ মাৰিছে বাৰু।
অ, মাক বোলো মই পাটৰ কাপোৰ পিন্ধিও নাযাও ইমান গেলা গৰমত।
উম,
চনে বুল চিম্পল কাপজ নি যামখ ন হ ইমান গেলা গন
উম, তুলে হে আহিলে গেলা গৰম।
উম, হলেও হেৰি নহয় এই ষ্টাইল দেখুৱাবলৈ যাওতো নে মানুহে। গৰমত মাৰিব লাগিব সেইকাৰণে নালাগে।
তাকে তাকে।
উম।
তাপা?
খৈয় কেইটামান ৰদত দি থাইছো খালিবা এই ৰ'দত দি থৈছো সৰিয়হ কেইটামন তাকে অকনমান আবেলিকে হেৰিব লাগিব তাপা কঠিয়া তুলিব নহয় বনাব লাগিব উম।
আবেলিকে খুন্দিবি, বনাবি মোকো দিবি।
অ' ভূট জলকীয়া কেইদমান আনি থৈছো।
অ' জলকীয়া কেইটামান হৰকে দি দিবি।
ভূত জলকীয়া দিলে গোন্ধটো ভাল লাগে হয় নাই বাও খাৱালি কানত?
লালো মই ক'ব নোৱাও
এ, বি জলকীয়াটো, বি জলকীয়াটো দিলে বোলো খাৱালি কন গন্ধটো ভালে
ভাল অ'
অ
ভাল লাগে খাই অ।
তাকে, এইটো কি কয় কিমান ইহঁতৰ বৱৰ হতৰ ঘৰৰ পৰা বাবাই আঠিয়া কল। হেল্ল কল এথোকাই আনিছিলে। কলকেইটা গৌক খোৱালো তাৰপা কলৰ বাকলি খিনি থৈ দিছো বৰষুণত তিতিলে তাৰপৰা বাবাই বোলে কল বাকলি বৰষুণত তিতিলে যেতিয়া খাৰ ইমান নোলায়
অ ওলাব একেহাত তিলেহে বেয়া এদিন তিতিলে একো নহয়।
এ, এইকেইদিন হেৰি নহয় এইকেইদিন বৰষুণ তেনেকে নাই কালি। যোৱা নিশা নে পৰহি নিশা অ তাৰ আগ নিশা হে বৰষুণ আছিলে যোৱা নিশা নত তাৰ আগ নিশা, সেইদিনা বৰষুণত।
তাকে হে বৰষুণে এদিন পালে একো নহয়।
উম, তাকে সেই গোহালি ফালে ভয়াই থব লাগিব ভৱাল ফালে।
ৰ'দ দিলত ভালো হৈছে বাৰু দকণ পানী কমিলে ৰুবলে ভাল হ'ব।
অ' আমাৰ এতিয়া বাবা পাহাৰ পৰা আহিছে সেই ৰঙা চাঁহি পৰিছে হেৰিয়ত। তাৰ পৰা মাৰিবলৈ গৈছিলা এ। তাৰ পৰা বাবাই কৈছে পানী হেনো শুকালে একদম কাইলে বুকা দিয়ে মই বোলো কাইলে বিয়া আছে কঠীয়া এডালো নাই তুুলি থোৱা আকৌ কাইলে বোকা দি কি কৰিব নালাগে বোলো কাইলে পাতেকে চিঙক, পাত ছিঙিবও হ'ল।
উম
কাইলে বোলোঁ
তহঁতৰ ছিঙা নাই নি অ তহঁতৰ ছিঙিলে নহয় পাত
যোৱা বুধ বাই ছিঙিলে নহয় আকৌ কাইলে বুধবা চিঙবলে কৈছোঁ পাত চিঙবহ বুলি কৈছে তাত
আহ কি শনিবাৰে ছিঙিছিলো নেকি?
অ জানো কি বাৰে চিঙিছিলে
অ শনিবাৰে ছিঙিছিলো আমি
পাত যে এৰি গৈছিলা
উম পাত এৰি থৈ গৈছিলে শনিবাৰ হ
অ তাপা এই মই বোলো বৃহ পতিবাৰে ভুকাই দিব কাইলে আজি আকৌ কঠীয়া কে মানকে তুলো কাইলৈ আকৌ হেকো মায়ে কৈ আছে আমি দুজনীয়ে কঠিয়া তুলিব নোৱাৰো বাবাক শুনাই আছে
অ তাকে সেই কঠিয়াবোৰ তুলি ললে ৰুবলে দিগদাৰ নাই কঠীয়াবোৰ যোগাৰ নহ'লে বৰ দিগদাৰ
তাকে হেই এতিয়া সোনকালেও যাব নোৱাৰি এনেই এই অ এইগিটোপালাত অকমান চাহ পছিলে এতিয়া সেই কোটোপোলাত সোনকালে চাহ নপৰে দেৰিকেহে চাহ পৰেগে মানে একেবাৰে বেলি যোৱাৰ পিছতহে ছা
অ বেলিত তুলিবলৈ গ'লে বহুত দেৰিকে যাব লাগিব সেয়া পথাৰ মাজত গছ এডালো নাই
উম আমাৰ আকৌ সেই আছিলে নহয় ছাঁ এইফাল টোপোলা আকৌ বেছি দিলে আকৌ ছাঁ টোপোলা সেয়া কঠীয়া ৰুবলে জেগা নাই বুলি
অ
সেটোকানেহে
কা
উম
তহঁত এতিয়া ৰঞ্জিতহে ৰুব তাত
ৰঞ্জিত অ
অ আমও ৰঞ্জিত
লোৱা হাঁহ খাই আপোনালোকৰ মোক কৈ আছে হাঁহ কেতিয়া খাব কেতিয়া খাব মোক
অ আমাৰ লৰা তোৰ পৰা খাই মানে
অ
হা
মোক কৈ আছে তাৰ পৰা এটাই আকৌ আমাক আম হেই আমাৰ দেতাক মাতি আছে হাঁহ বা মুৰ্গী খাই
অ কোনে,
ভৰালী ভৰালী
ভৱালী
উম
অ
এ সিয়হ পাট
অ
উম তা সিনা সেই সিহঁতৰ ছোৱালীজনী বাৰ্থ লৰাটো অ ছোৱালীজনী ছোৱালীজনীৰ বাৰ্থডে আছিলে তাৰপা সিটোক লৱা গ'ল মই নগলো হেৰি হ'ল পাছদিনা বোকা দিব সিমান বোলো দেৰিলৈকে থাকিব লাগিব সেয়া ৰাতি বৰষুণো দিছে তাৰ পৰা নগলো নোযোৱাৰ পিছতে সেইদিনাখন মুখত ভাত দিয়া আছিলে যে পেহাহতৰ লৱাতো
গলি নে নাই
তা গলো অ যোৱাৰ পিছত আ সিহঁতৰ কি কথা অ হেৰি আমাৰ ঘৰলৈ আহিব নোৱাৰে হেৰি হলে আহিব পাৰে সিহঁতৰ ঘৰলে আহিব পাৰে। বুলি ক'লে তিনিও তাৰ মাক পিতেক বাপেক একেবাৰে তিনিওটা লৰাটোৱে টানি টানি নি মোক কৈছে এতিয়াই বই এতিয়াই বই টানি নিছে মই বোলো এতিয়া‌ নাযাও বাপেকে কৈছে মাকে নাই
উ হা হা
তাহাবা উ মাৰে নাই নালাগে তাৰ পিছত মই হে সেটো কি সদিনা এতিয়া হ কবিধে আছে তাপা আহ তাইও কৈ পঠিয়াইছে বোলে কোনদিনা আহা আহিবি কবি কোনদিনা আহ হাঁহ এটাই খাই মোৰ হেই এটাই খাই হাঁহ উ হেই ভৱালীয়ে খাই সেই মুৰ্গী ঘৈণীয়েক খ খাই হাঁহ তাৰপিছত হ'ব আৰু কিবা এটা কাম তই মুঠতে খবৰটো দিবি কোন দিনা
তাকে
উম
উহ, আমাৰ এটাই মাংস খাওঁ -মাংস খাওঁ গাইয়ে আছে আজি আনিবই হেনো কালি। ডাঙৰ এটা কাটিছিলে বইলাৰ চাৰিআলিত আনিবলে নকলো মই নানিলে। ঘৰত আহি কৈ আছেহি।
উম,
তাৰপা দেহাই আনিলে মাংস দেহাই ভাত খাবলে মাতিলে। তাত ভাত খাই চাগে ঘৰত ভাত চাত বনাই মেলি
অ',
তই বা আজি আজি আনিবই সেনো কি ক কৰি থাকিবি প
তাকে মোক কালি গাই আছে সেই হাঁহটো কেতিয়া খাবা এইকেইদিনত নেখাও এইকেইদিন সেই যে ভাত আ ৰান্ধনি যে নেখাও তাৰ পা হেৰি এটো কি কয় পৰহিলে মানে পাৰিম আৰ তাৰপা বোলো ৰ'- ৰ' খেতিটো উঠিলক তাৰপা খাবা বোলো।
উম, খাইহে এৰিব।
উম,
আহে এইব তাকে উম, এয়া আমাৰ ৰোৱনী আহিছে পথাৰ পা। ৰোৱনী আহিছে পথাৰ পা।
তাকেহে।
ৰদ সহিব নোৱাৰিলে আও।
ইমান ৰ'দ বাও ইমান ৰ'দত আজি নি ৰ'দ এচেঙা তাকেহে।
তাকেহে ৰ'দ ডাল দিলে ৰুব নোৱাৰি নহয়।
উম,
কেনেকে ৰুবা? উম,
সিহঁতৰ এ এতিয়া নিদিয়া হলে বাটটো মৰিলেহেঁতেন।
উম, গোটেই বোৰ দি দিলে নে অ? উম, ৰু হ' ল? উম,
কি কছে?
এ ৰুই নহ'লে হয়ো ইমান ৰ'দ ডাল দিলে নোৱাই নহয়। কপা পাৰিব দুবিঘা দিলে।
দুবিঘা আও- আও দুবিঘা আছে।
দুবিঘা
এপোৱা নহয় নে দুপুৱা এপ
এ পুৰা অ', অ',
অ, এ পুৰা চাৰি বিঘা সেই এইটো কি কয় দুবিঘা দিলে আৰু থাকিলেই।
উম,
অকল ৰোৱনী তেহে দুজনীহে দুজনী মানুহ হব ক'ৰ পা দুবিঘা মাতি ৰুব পায়ে অ?
নোৱাই নহয় আৰু হেৰি নহয় ৰ'দ এডালহে তেঙকে -তেঙকে ওলাই আহিলে বৰ দিগ দাৰ অ, ৰ'দডাল ওলাই আহিলে।
তাকে সিহঁতৰ পা অকমান বহিবলে ভাল এই বাঁহ কেজোপা আছে যে।
উম-উম তাকে।
বৰ দিগদাহ।
উম, আমা -আমাৰ বিলৰ পাৰটো ভাল হ'ব বাৰু সেই। আমাৰ বিলৰ পাৰতো ভাল হ'ব বাৰু হেৰি নহয় গছৰ ছাঁ পৰি থাকে নহয়।
গছৰ ছাঁলে যাবগে পাৰিম আমাৰ সকণ ৰুলেও তেনেকে যাব পাৰিম আৰু ৰ'দ দিলে নোৱাৰোঁ অ, ৰুব।
উম, তাকে ৰ'দ দিলে ন এতিয়া আকৌ আমাক শেষ ৰ'দ দিলেহে ৰুব পৰা হ'ব।
মই একদম ভাত-চাত লোৱাই বনাব মই একদম ফুুৰ উঠিয়ে যাম দেই মই নোৱাও দেই ইমান ৰদত ৰুব। মই একো নকও ঘূৰি আহি এ কাম কৰিম।
তাক আমাক আকৌ সে আকৌ এইটোকে ৰ'দ নিদিলে, ৰ'দ দিলেহে ৰুব পৰা হ'ব ব। বৰষূণ দিলে আকৌ নহ'ব নহয় পানী হৈ যাব।
তাকে দিগদাৰ হয় অ,
উম,
বতৰ এ হে বৰষুন উম, নাই এয়া বতৰৰ কথা কোনো ধৰিব নোৱাৰি নহয় এই ৰ'দ দিব এই বৰষুণ বৰষূণ দিব কোনো সিদ্ধান্ত নাই বতৰৰ